হেল্লৌ। হেলৌ। হেলৌ। হেলৌ।
হেলৌ। হেল্ল'
হেল্ল!
অঁ।
হেল্লৌ হেল্লৌ! অঁ কোৱা শুনিছোঁ অঁ শুনিছোঁয়ে। এতিয়া শুনিছো শুনিছো শুনিছো।
তাৰ যে
এ নাজানো নহয়, জিঅটো আজিকালি ডিষ্টাৰ্ব দিয়েই অকনমান।
তাকে বোলো নাই মাত চাত নাই।
অ অ, মই হেল হেল কৰি আছো। তচ, এই এনেই ঘূৰি আছো বাহিৰত।
তোমাৰ মাতটো নাছ নাহিছিলে আক, অঁ অঁ।
অ অ, মোৰ মাতটো নগৈছে এতিয়া হৈছে ন?
অ অ, এ এতিয়া ধুনীয়াকে আহিছে।
অ অ, ঠিক আছে তেন্তে কোৱা কি কৰিছা?
মই এনেই।
অঁ হয় নেকি?
ভাগৰ লাগিছে। শুবলে
আগতে, অ' ইমান জল্দি শুব লৈছা যে, নটা বজাই ন দেখোন।
উ' আজি ভাগৰ লাগিছে আৰু।
অঁ অঁ, বহুত কাম কৰিলানে আজি?
আজি যে পথাৰলৈ গৈছিলো দেই।
অ অ অ ৰৈ আছা মানে।
অঁ ৰুই আছোঁ, আজি কঠীয়া তুলিলোঁ ৰুইছে ইফালে।
উম।
উম। মানে এইকেইদিন আৰু ফোন কৰিলে শুনিবাই আৰু অকল যে পথাৰ গৈছোঁ, পথাৰ গৈছোঁ। খেতি কৰিছো সেইবোৰে আৰু, এইটো চিজনে এনেকুৱা ন।
এইটো সেইটোৱে আৰু এইটো এতিয়া তোমাৰ পথাৰৰ ছিজনেই নজা যাৰ। খেতি পথাৰ আছে, চবেই খেতিতে লাগিছে ন এতিয়া।
অঁ।
সেইটোয়ে সেইটোয়ে অ অ। যাকে ফোন কৰিলো সেই খেতিত লাগিছো। পথাৰত লাগিছো এই তেনেকুৱাই তেনেকেই কয় চবে।
এত সেইটোৱে অক।
সেইটোয়ে, সেইটয়ে উম উম।
বাকী হেৰি তোমাৰ, কি ক এ তুমি এনেই আছো বুলি কৈছিলা।
অ' মই এনে আছো এনে আছো এনেই তোমাৰ এ, এনে কি ক'ম আৰু বতৰটো অকনমান ঠাণ্ডা ঠাণ্ডাতো
উম।
ঠাণ্ডাও নোহয় গৰমেই অকণমান কিন্তু ডাৱৰীয়া যে
উম উম। সেইটোয়ে।
এহ টো এনেই গান কেইটামান শুনি আছিলো।
অ' তুমি গান শুনি ভাল পোৱা মানে ন?
অ' হেডফোনৰ অ গান অ গান চবেই শুনে দেখোন। পৃথিৱীত কোনো গান নুশুনা মানুহ নাই চাগে।
শুনে শুনে।
অ' সেইটোৱেটো তুমি নুশুনা নেকি?
মই শুনো।
হয়নে।
হেড, হেডফোনত দি শুনি ভাল লাগে দেই। মই এই যাৰ মানে ইউটিউবত। যাৰ আহি যায় আৰু গান বোৰ তাকে চাওঁ শুনো মানে
অ, অ
কিন্তু জুবিন আমাৰ অ সেইটোৱে কিন্তু আমাৰ জুবিন দাৰ আগৰ গানবোৰ পুৰণি গানবোৰ শুনি ভাল লাগে ন কিবা এটা।
পুৰণি গানবোৰ অ জুবিন গাৰ্গৰ পুৰণি গান বিলাকে ভাল লাগে। মানে বিশেষকৈ তোমাৰ কি বুলি কয়। দুহেজাৰ দহ চন মানৰ আগলৈকে মানে যিবিলাক গান ওলাইছিলে।
অ, অ
সেইবিলাক চাবলৈ গ'লে সেইবিলাকহে বেছি পপুলাৰ ন
মানে শুনি আমনি অ শুনি আমনি নলগা হয় নাই সেইবোৰ কোৱাচোন।
শুনি আমনি নলগা মানে ভাল লাগে আৰু শুনি সেইটোৱে।
উম উম
উ উ মানে বেছিভাগ তেনেকুৱাইতো বেছিভাগ তেনেকুৱাইতো তোমাৰ চাবাচোন। যিমান বিলাক গান মানে মানুহৰ শুনে। শুনি থাকে জুবিন গাৰ্গৰ চাবচোন দুহেজাৰ দহ চনৰ আগৰ বিলাকেই পিছৰ বিলাক মানে সিমান নশুনো মানে শুনে সিমানো নহয় মানে আগৰ বিলাক বেছিকে শুনে মানে এভাৰগ্ৰীণ, চিৰজুগমীয় মানে।
অ
সেইটো আচ্ছা তুমি তেতিয়াহ'লে জুবিনৰ গানহে শুনা ন।
অ শুনো। বাৰু বেলেগৰো শুনো বেলেগ। বেলেগকো শুনো কিন্তু উ বেলেগ মানে কে নীল নীল আকাশৰ তোমাৰ কি আছিলে তোমাৰ সেইটো দিপ দীপলিনা মানে দীপলিনা ডেকা তাহাঁতৰ।
অ অ অ,
উম
হয়নে।
এ তাহাঁতৰে আৰু অ এই আজিকালি মানে কি হয় ৰিলচ। অ মই কিন্তু অসমীয়া গানে শুনো দেই মই যে অ মই কিন্তু সেই ইংলিছ, হিন্দী ইমান এটা ভাল নাপাওঁ মানে
হয় নেকি?
উম উম মই গান শুনি ভা ওফ উম তুমি কিন্তু চব ভাল পোৱা ন গম পাইছো আৰু। ইংলিছ গান শুনি ভাল পোৱা তুমি? গম পাইছোঁ আৰু।
মই চবে শুনো। মোৰ প্লে'লিষ্টত তুমি এতিয়া কি বুলি ক'ম তোমাৰ চাগে ফিফটি পাৰ্চেণ্টৰ ওচৰা ওচৰি ইংলিছ গানে পাবা
বা বোৱা ইমান শুনা তুমি
ইংলিছ মানে তোমাৰ এই হেৰিবিলাক। ভাল নাপাওঁ আজিকালি তেনেকুৱা বিলাক ইমান ভাল নাপাওঁ মই আগৰ বিলাক বেছি ভাল পাওঁ তোমাৰ ৰক
ৰক যি আছিল ৰক গান বিলাক তাছত তোমাৰ পপ কিছুমান শুনো। উম আগৰ গানবিলাক বেছি ভাল লাগে এতিয়া এ আৰ এন চাৰ এন বি কিবা কিবি আছে যে আজিকালি সেইবিলাকৰ ইমান মানে ৰাপ নাই সেইবিলাকত।
অঁ অঁ
গান বিলাকৰ মিনিঙে নথকা মিনিং থাকিলে ভাল লাগে আৰু শুনি। নিজৰ জীৱনৰ লগত মানে। ৰিলেট কৰিব পাৰি ন।
অঁ সেইটোৱে ক।
হয় মানে তোমাৰ কি হয় মোদ মোদ চাই আৰু মোদটো চাই। মোদ যেতিয়া ভাল ভাল হৈ থাকে তেতিয়া অকণ ভাল গান বিলাক সেনেকুৱা ধৰণৰ যেতিয়া দুখ লাগি থাকে তেতিয়া অকমান। তেনেকুৱা দুখৰ বা তোমাৰ ছেৰমা থকা গান। বিলাক এই তেনেকুৱা ধৰণৰ আৰু যেতিয়া অকমান ফূৰ্তি লাগে থাকে। এ তেতিয়া তোমাৰ এই অকমান ফুৰ্টি ফাৰটা মানে। ফাইট দিয়া গান বিলাক সেই তেনেকুৱাকে আৰু। মোৰ এতিয়া এটো এপো নাই প্লে লিষ্টত। তোমাৰ মানে ফিফটি পাৰ্চেণ্ট মান ইংলিছ গানে পাবা। তাৰ পিছত অসমীয়া অসমীয়া গান বুলি কলে মই কিন্তু হেৰি দেই। অসমীয়া গান বুলি। কলে আধুনিক গীত শুনো কিন্তু আধুনিক গীত সিমানো। যে নহলে মই বিহুে শুনোৱে বেছি।
ৱাহ
মোৰ মোৰ যদি অসমীয়া খিনি তুমি হেৰি কৰিব বিচাৰা ন চোৱা। মানে অসমীয়া গান খিনিৰ ভিতৰত। মানে তোমাৰ ছেভেন্টি পাৰ্চেন্ট মান তোমাৰ বিহু গানেই পাবা। মই বিহু গান বেছি ভাল পাওঁ। এই হেইবিলাক হেবিলাক আধুনিক গীত বিলাকতকে।
উম উম
হি হি‌ হি।
তাৰপিছত তুমি নাচাও নিকি আঅ
অ
হা
নচা মেলা নকৰো নচা মেলা নকৰো। গাৱৰফালৰতো তোমাৰ হুঁচৰি গাও আৰু গাঁৱত গাঁত।
অ অ
হেল্ল'
অ অ শুনিছো শুনিছো।
মানে
তুমি অলপ মানুহজন অকমান।
নিজৰ পা চ
তুমি মানুহজন অলপ হিলি দিয়াচোন মানে জেগাত যোনডোখৰ পৰা আছা হু। তুমি মানুহজন অলপ আঁতৰি দিয়াচোন মানে যোনটো জেগাৰ পৰা আছা অঁ। মাততো ভালকে নাই আহা
এতিয়া আহিছে নে?
মানে অলপ অ এতিয়া আহিছে।
অ অ কোৱা কোৱা। নহয় মানে তেওঁক সেইটোৱে কৈছিলোঁ মই
উম উম অ
নামঘৰত বিহু নাম পেলাই গছ তলত যাওঁ গছ তলত এমূৰ পৰা। তাৰ পিছত বিহু উৰা ওৱে। গৰত মানে